হেল্ল' অ শুনিছা।
শুনিছোঁ শুনিছোঁ আজি ভাবিলো। অ বহুত দিন হ'ল আমাৰ কথা বতৰা হোৱা নাই।
হয়।
ত' এটা। মই মানে তোমাৰ বিষয় মনত পৰিলে আজি।
হেল্ল'।
হেল্ল'।
অঁ।
আজি এটা বিষয় মনত পৰিলে কৰ'বাত গৈছিলো ফুৰিবলৈ।
হয় হয়।
ত' বস্তু এটা দেখা পালোঁ ভাবিলোঁ তোমাৰ লগত অলপ আলোচনা কৰোঁ নেকি ইয়াৰ ওপৰত।
অ কি বস্তু বা কোৱাচোন কি হেৰি বিষয় মানে।
এ এই ডি বিডি আমি আগত যে ডি বিডি চাইছিলোঁ।
হয় হয় হয় দপি দি তোমাৰ চিধি বুলি ক নেকি ন আমাৰ ইয়াত।
হয় হয়।
অ কোৱাচোন।
ত।
হেল্ল'।
আহ বাৰু আজিকালিৰ ল'ৰা ছোৱালীয়ে হয়তো ডি বি ডি কি? সেইটো ভালদৰে নাজানে হয়নে।
অ নাজানে নাজানে।
মানে কথাটো হ'ল যে আজিকালি চব অনলাইন হৈ গ'ল।
হয় হয়।
অ কিন্তু আমাৰ যোন যুগ আছিলে ডি বিটিৰ যুগ। টো সঁচাকৈয়ে এটা মানে অ বেলেগ যুগ আছিলে।
অ বেলেগ যুগ আছিলে মোৰ। আমিতো পাইছো ডিভিদি ভালকে পাইছো আৰু তোমাৰ ডিভিদি। ভালকে মানে পাইছো মোটামুটি তোমাৰ দুইহেজাৰ চনত লৈক। সেই দুহেজাৰ দহ মানলৈকে আছিল নেকি দিভিদি।
অ অ ঠিক কৈছা তুমি। ত' তোমাৰ মনত আছে নে আগত আমি নতুন চিনেমা যেতিয়া আহিছিলে। তেতিয়া ডি বি ডি ল'বলৈ আমি ক'ত ক'ত দৌৰিছিলো।
হয় হয় হয় মানে আগতে ভাড়াটো আনিছিলো দেখোন দিভিদি। হয় হয় মানে তোমাৰ দোকানৰ পৰা ভাড়াত দিছিল তেতিয়া মানে তোমাৰ। যি এদিনত ইমান টকা দিলে এ তোমাৰ চিডি টো দি দিয়ে মানে। চিডি বুলি কওঁ আমি অসমীয়াত। অ এই মানে তেতিয়া সেই মানে। চাইছো মনত আছে বহুত ডিভিদিৰ কথা বহুত মনত আছে মানে।
অ মানে এবাৰ কি হ'ল স্কুল পঢ়ি থকা সময়তে। মানে চিনেমা এখন আহিছিলে নতুনকৈ বৰদৈচিলা নে কিবা আহিছিলে অসমীয়া চিনেমা।
হয় হয় হয়।
ত তেতিয়া বন্ধুসকলে ক'লে যে আজি স্কুলটো ছুটি পিছত আ কৰ'বাত গৈ কিনে চিনেমা চাম। আহ স্কুল গলো যোৱাৰ পিছত ছুটি হ'ল গৈ কিনে গৈ কিনে চিনেমা হলত গৈ চিনেমা চালো। তাৰপিছত বাহিৰত আহি কিনে কেচেটো কিনি লৈ আহিলো মানে ঘৰত মানুহ চাব বুলি, ত এনেকুৱা অনুভৱ।
নাই আমিতো মানে তোমাৰ এ ডি বিটি চাইছিলো যেতিয়া তোমাৰ মানে কেচেট বিলাক দেখোন আমি আনিছিলো। তোমালোকে আনিছিলা নে?
ভাৰাত আনিছিল তেতিয়া হয় ভাৰাত আনিছিল ভাৰাত আনিছিল হয়। আৰু পোৱাটো পোৱাটো মানে টান আছিলে কোনোবাই গৈছিলে ভাড়াত। এই মানুহটো কেতিয়া লৈ আহিব তাৰপিছত মানে ৰখি ৰখি
হেল্ল'!
উম শুনি আছো।
মানে তোমাৰ এই তেতিয়া মানে কি হৈছিল তোমাৰ কেচেট বিলাক আমি জনাত মানে আমি দহ পোন্ধৰ টকাত ভাড়াত আনিছিলো তেতিয়া।
হয় হয় হয় অঁ
তেতিয়া আমাৰ মনত আছে আমি আনিছিলো মানে তেতিয়া চকত মানে দুই এখন দোকানত হে থাকে কেচেট বিলাক ভাড়াত দিয়ে। তেতিয়া তেনেকে নাছিল চব দোকানতে নাছিল তেতিয়া।
অ হয় ঠিক কৈছা তুমি। এই দুইহেজাৰ বাৰ চনত যে এইবাৰ কিবা পৃথিৱী ধ্বংস হব বুলি কিনে আহ শুনিছিলো, তেতিয়াও কেচেটখন বহুত চলিছিলে।
অঁ চলিছিল তেতিয়া।
মানে আমাৰ গাঁৱতে এজন মানে এ দোকানদাৰ আছিলে।
হয়।
তেওঁ মানে এই তোমাৰ এ যোনটো ডিভিদি হয় এই বি মানে বিক্ৰী কৰিছিল তেতিয়া অত্যাধিক।
হয়।
ত' ডিভিদিও এক ধৰণৰ মানে আনন্দৰ মানে ইয়ে আছিলে তে মানে সেই যুগৰ।
হয়।
আৰু যেতিয়া দোকানত যাওঁ দোকান যোৱাৰ পিছত যেতিয়া চিডি কেইটা আমি বাছো। হয় নে এই বাছনি কৰা মজাতো বেলেগ আছিলে।
বেলেগ আছিল বেলেগ আছিল তোমাৰ আৰু বিহুৰ টাইমত খুব আহিছিল তোমাৰ যেতিয়া মাঘ বিহু হয়
হয়
অসমীয়া চিনেমাত তেতিয়া এই চিনেমা বিলাক খুব আহিছিল তোমাৰ বিহুৰ আগত কেচেট বিলাক যে আহে।
উম উম, ঠিক কৈছা তুমি।
তোমাৰ তেতিয়া এই নতুন নতুন অসমীয়া চিনেমা আহিছিল বিহু ত মানে তেতিয়া খুব চলিছিল নতুন বিহুগীত বিলাক আহিছিল বিহু কেচেটত যেতিয়া দহ পোন্ধৰটা এলবাম টাইপ এটা বনাই।
হয় হয় অঁ।
এই তাত মানে দহ পোন্ধৰটা গানৰে কেচেট ওলাই যায় তাত অকল ভিডিঅ মানে কেচেট খনত অকল ভিডিঅ' কেইটা আৰু তোমাৰ প্ৰথম অডিঅ' কেইটা আহে তাৰপিছত ভিডিঅ আহে তোমাৰ।
এই ব আ ডিভিডিৰ আগত ডিভিডিৰ আগত কি আছিল নো? তুমি জানা নেকি ডিভিডিৰ আগত।
হয়।
অ' ত' ডিভিডিৰ আগত আছিল তুমি জানানে?
ডিভিডিৰ আগত। মানে তোমাৰ হেৰি আছিল নেকি তোমাৰ এই ব্লেক এণ্ড হোৱাইট টিভি যে আছে তোমাৰ।
অ ডিভিডিৰ আগত তোমাৰ ই আছিলে ভি এইচ এচ বুলি কিনে এটা মানে
এই কিবা কেষ্টেল কিবা কৈছিলে তেতিয়া।
হয়। আৰু তোমাৰ হেৰি আছিল নেকি তোমাৰ ডিভিডিৰ আগত মানে তোমাৰ ব্লেক এণ্ড হোৱাইট।
ব্লেক এণ্ড হোৱাইট টাইপৰ হয় তাতে স্পষ্ট ছবি নাছিলে।
হয়, হয় মানে স্পষ্ট নাছিলে তোমাৰ এই এনটনিয়াৰ ফিটিং কৰি দিয়ে যি।
হয়, হয় অ'।
ওপৰত যিডাল কিবা এনটেনা টাইপত ঘূৰাই থাকিব লাগে। অ ঘূৰাই থাকিব লাগে চিগনেলটো নাপায় তেনেকে।
উম চিগনেলটো নাপায় আৰু আৱাজটো শুনা নাযায় এইটো মানে অসুবিধা আছিলে। তাৰ পিছত যেতিয়া ডিভিডি আহিলে তাৰ পিছত মানে ছবিটো দেখাই স্পষ্ট হৈ গ'ল আৰু শব্দৰ মানো উন্নত হৈ গ'ল।
অ' ডিভিডি মানে তুমি ব্লেক এণ্ড হোৱাইটত চাই পাইছা নেকি ব্লেক এণ্ড হোৱাইট টিভিত।
ব্লেক এণ্ড হোৱাইট টিভি হয় আৰু প্ৰথমবাৰ যেতিয়া মোৰ ঘৰত ডিভিডি আনিছিল। তেতিয়া মানে, মানে বেলেগ এটা ফূৰ্তিৰ অ' মানে পৰিৱেশ হৈ গৈছিলে হয়নে?
হয়, হয়, হয় আমিতো প্ৰথম ডিভিডি ব্লেক এণ্ড হোৱাইটত চাইছো তেতিয়া। পিছে তোমাৰ চিডি ওলাইছিল মানে তেতিয়া মানে। ব্লেক এণ্ড হোৱাইত টিভিত চাইছিলো আমাৰ ঘৰতে মানে তোমাৰ। প্ৰথম তাৰে পিছত কালাৰিং টিভি আহিল।
অ', অ'। আৰু সেই আৰু সেই সময়ত এই ডিভিডি প্লিয়াৰ যোনটো প্লেয়াৰ থাকে এই কিনাতো এটা মানে এক প্ৰকাৰৰ গৌৰৱৰ মানে বিষ
অ', অ' গৌৰৱৰ কথা। মানে তেতিয়া মানে আগতেটো ৰেডিঅ' এটা থাকিলেও বহুত হেৰি হৈছিল মানে গাঁৱত। এটা বা দুটাই ৰেডিঅ আছিল আগতে মানে।
হয়, হয়।
বাৰু তুমি প্ৰথমতে কোনখন ছবি মানে কি কয় ডিভিডিত চাইছিলা?
এ তেনেকে মনত নাই কিন্তু মোৰ সঠিক মনত নাই মানে এতিয়া ক'ব নোৱাৰিম। কোনখন চাইছিলো বহুত দিন আগৰ কথা নহ।
অ' এইটো হয়।
তোমাৰ কিবা মনত আছে নেকি প্ৰথম চোৱা এনে ডিভিডি।
মই পাহৰি গ'লোঁ।
পাহৰিছোঁ নেকি মই পাহৰিছোঁ মানে মোৰ এই দুই এখন মনত আছে তোমাৰ মানে দুই এখন মানত আছে মানে। তোমাৰ এই এখন মই হিন্দী চিনেমা চাইছিলো তোমাৰ এ তোমাৰ জানোৱাৰ আৰু জানি দুচমান খন চাইছিলো মই মানে।
হয় নেকি?
ডি ভি ডিত হয়। অ' সেই দুখন চাইছিলো তোমাৰ অক্ষয় কুমাৰ আছিল নেকি? মেইন এক্টৰ তোমাৰ জানুৱাৰ বুলি কয় যে তোমাৰ।
কিন্তু এই যোনটো ডি বি ডিৰ মজা আছিলে, এই মজাটো কিন্তু এতিয়ালৈকে আমি পোৱা নাই হলেও। মোবাইল আহিছে আধুনিক তোমাৰ এ উ। সামাজিক মাধ্যম বিলাক আছে কিন্তু হ'লেও আমি পোৱা নাই এতিয়ালৈকে।
হয়- হয় এনে ডি ভি ডিৰ ফুল ফৰ্ম জানা নেকি তুমি কি মানে? ডি ভি ডিৰ মানে এনে ফুল ফ্ৰমটো জানা নেকি?
অ ডি ভি ডিৰ ফুল ফ্ৰম জানো মই।
অ' অ' অসমীয়াত জানা নেকি মানে?
অসমীয়াত নাজানো মই ইংৰাজীত জানো এই ইংৰাজীতকৈ তোমাৰ। ডিজিটেল এ' এ কিবা ভেৰচেটাইল ডিচ বুলি কয়।
হয় -হয় সেইটো জানো বাৰু ভেলটেজ ডিচ বুলি কয়। ডিজিটেল ভেৰচেটাইল কিবা এনেকুৱা ডিছ বুলি কয় মানে। কিন্তু অসমীয়াটো নাজানো ডিভিটিৰ ফুল ফৰ্মটো মানে তোমাৰ। অ' মইও নাজানো মানে চাব লাগিব মই মানে এইটো কি হয়।
উম।
আৰু কোৱা ডি ভি ডিৰ কেনেকুৱা হেৰি। ডি ভি ডিৰ বিষয়। হেল্ল'।
উম শুনি আছোঁ।
তুমি কোৱা আৰু?
কিন্তু ডি বি ডিৰ এটা সুবিধাও আছিল তুমি জানানে?
কিবা বা তোমাৰ?
ডি ভি ডিত তোমাৰ এই ইণ্টাৰনেটৰ সুবিধা এইবিলাক নালাগে।
নালাগে -নালাগে তোমাৰ কি মানে। হেৰি হ'ল তোমাৰ কি হৈছে কি বুলি কয় এতিয়াতো ইণ্টাৰনেট যে ছচিয়েল মিডিয়াই তোমাৰ।
কিন্তু তোমাৰ ডি ভি ডিত মানে তেতিয়া মানে হেৰি হৈছিল মানে কেচট হে পোৱা গৈছিল। সেই এতিয়া সেইবিলাকো হৈ যায় অলপ কিন্তু তোমাৰ হেৰি হৈছে। মানে আগতে কেছেট বিক্ৰী কৰি কিছুমানে চলিছিল তোমাৰ সেইবিলাক কৰি কিনিও চলি আছিল মানে এতিয়াতো সেনেকুৱা নাই এতিয়া তোমাৰ এক্টৰ বিলাকে তোমাৰ ছিৰিয়েল ৱেব চিৰিজ কৰে তোমাৰ এইবিলাক। আমাৰ অসমত চিৰিয়েল তোমাৰ চিনেমা নাই কিয়াই হৈছে দেখোন তোমাৰ।
হয়- হয় -হয় ঠিক কৈছা তুমি টেকনলজিবোৰ সলনি হৈ। থাকে কিন্তু যোনটো স্মৃতিবোৰ থাকে এইটো মানে কেতিয়াও মানে সলনি নহয় হয়নে আমি এতিলৈকে পাহৰা নাই বস্তুটো।
পাহৰা নাই তাকেইতো। সেইটোৱেই টো। বাৰু আজি ৰাখিছো নেকি ঠিক আছে পিছত কথা পাতিম ইয়াৰ বিষয়ে।
অ' পিছত আকৌ ভালদৰে কথা পাতিম। উম ঠিক আছে ঠিক আছে দিয়া অ'